হেল্লৌ।
হেল্লৌ।
হেল্লৌ শুনা পাইছে গুড মৰ্ণিং। উম উম পাইছো গুড মৰ্ণিং।
উ উম মৰ্ণিং মৰ্ণিং কি কৰি আছা?
এ আছো এনেই।
অ অ ফাত-
ভাত পানী খাই আহি ভাত পানী খালো ল-
অ আচ্ছা আচ্ছা খালো খালো আলো। ব্যস্ততটো নাই।
নাই তেনেকা বিজি নাই।
অ, এনেই আছে যদি হেৰি এ বৰ্তমানটো মানে মোবাইল ফোনত ধৰ বহুত হেৰি হৈ থাকে। ব্যৱহাৰ হৈ থাকে। মোবাইল ফোনৰ বিষয়ে অলপ কথা পাতো নে কি?
উম, উম।
উম, কি মানে ধৰ মোবাইল ফোনে বৰ্তমান কেনেকুৱা ধৰ মোবাইল ফোনৰ বিষয়ে তোমাৰ ধাৰণাটো?
মোবাইল ফোনৰ বিষয়ে ধাৰণা বুলি ক'ব গ'লে মানে এতিয়া মোবাইল ফোনৰ কাৰণে বহুতো আহ সুবিধা হৈছে। না আগতে যেতিয়া মানুহ বোৰৰ মোবাইল ফোন নাছিল। তেতিয়া ধৰ এই চিঠি লিখিছি ছিল, কিবা কৰিছিল। তেনেকে মানুহে সময়টো অপচয় হৈছিল। এতিয়া সময়ৰ অপচয় নহয় আৰু।
আচ্ছা মোবাইল ফোনৰ ধৰ হেৰি হ'ল এই আগতে ধৰ এ আগত ধৰ কিবা চি চিঠিৰ জৰিয়তে কিবা তা এৰি দিওঁতে বহুত টাইম লাগছিল। আজিকালি ধৰ কম সময়ৰ ভিতৰতে হৈ যায় সেইটো।
অ, এইটো কাম ধৰ কৰোনতে এঘন্টা লাগিছিলে। ইতা দছ মিনিটত হৈ যায়।
উম, উম, উম। তাৰপিছত আৰু এই আমাৰ যিটো কৰুণা হ'ল ধৰ।
অ কৰোনা।
কৰোণাৰ সময়তো ধৰ আমি এ ক্লাছ কৰিব যাব পৰা নাছিলোঁ। এতিয়া, এতিয়া অনলাইন ক্লাছ
অনলাইন অনলাইন ক্লাছৰ জৰিয়তে সেইবোৰে আৰু সুবিধা আমাৰ অনলাইনৰ। তেনেকুৱা আৰু সুবিধা বহুতো আছে আৰু অসুবিধাও আছে তাৰে মাজতে।
উম উম উম
ধৰ এতিয়া সৰু সৰু ছোৱালী সৰু সৰু বাচ্ছাবোৰক যে এতিয়াই ফোন দিয়ে সেইটোওতো বেয়া আকৌ।
আচ্ছা আৰু আৰু এটা আছে ধৰ এ আগতে আমি ধৰ মানে এই খেলা-ধূলাৰ কাৰণে বাহিৰত ওলাই গৈছিলোঁ। এই এতিয়া ধৰ মোবাইলটো পোৱাৰ পৰা মানে অনলাইন গেমতে মানে বেছ হৈ থাকে।
গেমত।
সেইটো এটা ধৰ হেৰি গছে আৰু।
প্ৰভাৱ পেলাইছে আৰু ফোনৰ ওপৰত বেয়াকৈ।
তাৰ উপৰি আৰু সুবিধা আৰু আছে ধৰ।
সুবিধাটো বহুত আছে।
উম। এতিয়া ফুৰবা চুৰব ফুৰবা গেলি ধৰ
উম, উম।
এই যিবিলাক অনলাইন হেৰি আছে ধৰ। টিকট বুকিং বা কিবা কিবিবিলাক।
অ, অ। সেইটোতো সেইটোও সুবিধা হয়। অনলাইনৰ যোগেদি মানে আজিকালি বহুতে সুবিধা আৰু। অসুবিধা তাৰ মাজত বেছি অলপ আছে আৰু য সেই খিনি মানুহবোৰে ধৰ নিজে ঠিক কৰি ল'ব পাৰে। সেই অসুবিধা খিনি। সৰুতে এটা বাচ্ছাক মোবাইল দিয়াতটো এইটো ভাল কথা নহয়। কিটো ধৰ পেৰেণ্ট এ ঘৰৰ মানুহেটো বুজি ল'ব লাগিব আৰু। পেৰেনছে।
উম আৰু ধৰ আৰু এটা কথা মনত পৰিলে এই হেৰি আগতে ধৰ ফটো উঠোতে ধৰ। কেমেৰা অকল ধৰ যেতিয়া ফটো উঠিব লাগিছিল। তেতিয়া ধৰ। ক'ৰবাত যাই বা সেনেকুৱা অকল হেৰি ব্যৱহাৰ কৰিছিল ফটো উঠিছিল আজিকালি হাতে মোবাইল টো থকাৰ ফলত ধৰ যেতিয়া ইচ্ছা তেতিয়াই মানুহে ফটো উঠব পাৰে। উম উম আৰু উম। আগতে এতিয়া ডকুমেন্টচ বিলাক যেনেকুৱা। এইবিলাক তথ্য পাতি থাকে সেইবিলাক ধৰ কাগজৰ জৰিয়তে হেৰি কৰিব পাৰিছিল। আজিকালি ধৰ এতিয়া ডিজিটেল মাধ্যমৰ জৰিয়তে তাৰ জৰিয়তে হেৰি হৈছে সেটোৱে আৰু আৰু ধৰ এ এই আমাৰ যি এইটো চাইবাৰ অপৰাধ যিটো সেইটোৰ বিষয়ে। কি বুলি ভাবা যিমান আমি হেৰি হৈ যায়। আছো ধৰ এ ডিজিটেল হৈ যায় আছো সিমানেতো এইবিলাক অপৰাধৰ অপৰাধী বিলাক ধৰ এতিয়া ডিজিটেল হেৰি হৈ থাকে। কেনেকুৱা বুলি ভাবা এইটো। এইটো ধৰ কি ডিজিটেল হেৰিটোৰ পৰা। মানে আমি কেনেদৰে বাচিম ধৰ।
উম উম ডিজিটেল সেইটোৰ পৰা বাচা যিটো বেলেগে তোমাক বচাব নোৱাৰে সেইটো তোমাৰ নিজৰ মানে ফোন ব্যৱহাৰ কৰাৰ ওপৰত অ সেইটোতো হয় নিজৰ ফোন ব্যৱহাৰ কৰাৰ ওপৰত নিৰ্ভৰো কৰে। নিজৰ বস্তুবিলাক ধৰ ভালদৰে ৰাখিব লাগে। ভাল মানে তাত পাছপৰ্টয়ে তুমি ধৰা তেনে একে তেনেকে জি তি নথলে নহ'ব ধৰ ভালদৰে ধৰ আৰু আজিকালি এইবোৰ ফোনৰ জৰিয়তে- এই সেকাৰ কিবা কিবি এইগিলাকো বহুত বাঢ়িছে। ডিজিটেল মাধ্যয়মত সেইবোৰৰ কাৰণে অলপ অসুবিধা বা প্ৰব্লেম হয় আৰু চবৰে চবৰে লগত নহয়। নহয় বাৰু এইবোৰ হলেও কিছুমান হৈ যায় আৰু কেতিয়াবা।
উম উম উম এতিয়া ধৰ যিটো হেৰি বৰ্তমান যিটো হৈ আছে। ইয়াৰ পিছত আৰু ডেভলপ হ'বনে-
ডেভলপ হ'ব চব বস্তুৱে ডেভলপ হৈ যায় আছে। আৰু পিছলে আৰু আৰু কিবা ওলাব।
ভৱিষ্যতে ধৰ কেনেকুৱা ধৰণৰ কি হ'ব পাৰে কিবা ধাৰণা
ভৱিষ্যতে তেনেকে ধাৰণটো কৰিব নোৱাৰিম হলেও এতিয়া। ছে ধৰ অলপ হ'লেও কিবা এটা উন্নতি হ'ব আৰু উন্নত হ'ব আৰু
উমম আচ্ছা আচ্ছা
কেনেকুৱা কি হয় আমিতো তেতিয়াই কব নোৱাৰিম না
এতিয়া ধৰ এ আই ফিচাৰ্ছ এ আই দেখা পাইছো আমি এ আইৰ জৰিয়তে
এ আই জৰিয়তে আজিকালি কি কি কৰিব নোৱাৰি চব কৰিব পাৰি।
উম যিকোনো এটা ধৰ কিবা ধৰ লাগে প্ৰজেক্ট এটাৰ বিষয়ে পতককে ধৰ উলিয়াই দিলে সেনেকুৱা আৰু ইয়াৰ কি ধৰ সুবিধা অসুবিধা কি বুলি ভাবা ধৰ এয়াৰ ইয়াৰ ফলত কি সুবিধা বা অসুবিধা হৈ আছে কি ভবা।
এ আই ফলত সুবিধা আছে অসুবিধাটো হ'ল এ এ আইটো মানুহে যিটি কামত এনে ইউজ কৰে সেইটো যেনেকে তেনেকে ইউজ কৰিলে সেইটো মানুহৰ কাৰণে এইটো হেৰি নহয়
আৰু ধৰ আগতে কিবা এটা প্ৰজেক্ট বা কিবা এটা কৰোতে মানুহে ধৰ অলপ নিজৰ হেৰিতটো ব্যৱহাৰ উ টাইম লগাইছিল আজিকালি ধৰ ইয়াৰ জৰিয়তে কৰাৰ ফলত যদিও সুবিধা হৈছে কিন্তু তথাপিও
নিজৰ নিজৰ সেইটো নোহোৱা হৈ গৈছে আৰু এ আই কে নিৰ্ভৰ কৰি কাৰণে গোটেইখিনি কাম
এ উম উম সেইটো হ'ব নালাগে আৰু
সেইটো হ'ব নালাগে।
উম
মোৰ মানে এ এ আইৰ ওপৰতে আজিকালি খেতি কৰা হৈছে যিকোনো কাম এ টা কৰিলে এয়াই মানে ব্যৱহাৰ কৰে ভাল কামেই হওক বেয়া কামেই হওক সেইটো কৰিব নালাগে ভাল কামত ইউজ কৰিব লাগে চব বস্তু বেয়া কামত কোনো বস্তু ইউজ কৰিব নালাগে। সেইটো কাম কৰিলে ধৰ আমাৰে মানুহৰে ধৰ কোনো ক্ষতি হয়।
উ
এ মানুহৰে ধৰ সেই হয়। সেইবোৰো কাম কৰিব নালাগে। কিন্তু আছে ন এনে
আৰু ধৰ এতিয়া ধৰ মোবাইলটো ধৰ একদম উম হম এইটো এইটো সেনেকুৱাই ধৰ এতিয়া মানুহে ধৰ ব্যৱহাৰ ভালদৰে কৰক ইয়াৰ উচিত
উম উচিত ব্যৱহাৰ কৰিলে
এতিয়া ধৰ আমি দেখা পাইছো কিছুমান ধৰ ডপ্লিকেট এটা হেৰি কৰা দেখা পাইছো ডকুমেন্ট চকুমেন্ট বনোৱা উম সেইবিলাক কৰিব নোৱাৰে উম সেইবিলাক কৰিব নালাগে ধৰ ডকুমেন্ট বিলাক যাতে চিকিৰ হৈ থাকে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে হে যে মাধ্যমেদি যাতে কোনো ধৰণৰ চাইবাৰ ক্ৰাইম নহওক চাইবাৰ ক্ৰাইম চাইম নহওক সেইটোয়ে হেৰি হয় আৰু যিমান উন্নত হৈ যায় আছে ধুনী কৰিছে যে সিমান ধৰ এতিয়া
ভালো হৈ যাই আছে মানে হেৰি হৈ আছে বেয়া হৈ আছে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেলেক হেল্ল' হেল্ল'